হেল্ল' তুমি শুনিছানে বাৰো মোৰ মাতটো?
অঁ শুনিছোঁ শুনিছোঁ অঁ তুমি শুনিছা নাই মোৰ মাতটো খবৰ অ খবৰ বৰ ভালেই আৰু, অ তোমাৰ ভালনে নাই ভালনে বেয়া খবৰ?
আ চো আছো আছো ভালে আৰু বহুত দিনৰ মূৰত ফোন কৰিলো কথা বতৰা হোৱা নাই মই বোলো আজি ফোনটো কওঁচোন অ বাকী এতিয়া কি কৰি আছা? মই এয়া আছো এনেই অকল
হয় হয়। মই কলেজৰ পৰা আহি আছো ঘৰলৈ গৈ আছো।
অঁ অঁ অঁ। তাকে নহ মই বোলো অকণমান হেই, মই, বাৰু আজি সোনকালে আহিলো মানে কলেজ ক্লাছ বেছি নাছিলে তাৰপা অহাৰ পিছতে আহি অকমান বহিছোহি মানে। অ তেনেকুৱা। হেৰি নহয় এইটো কি এই কাহিনী এটা গম পোৱা নাই আমাৰ ইয় গাঁৱত যে ঘটনা? ক ঘ ঘটা ঘটনাটো গম পোৱা নাই?
গম নাপাও নহয় কোৱাচোন বাৰু-
কেলে গম নোপোৱা নি? অ এই তুমি বাা আমাৰ এইফালে মানুহ বিলাক। নহয় তুমি বাৰু আমাৰ এইফালে মানুহমানে, চিনি নোপোৱা অ মানে কি হ অ মানে কি হ'ল এই অ আমাৰ ঘৰ ইফাল যে অকমান তিনিঘৰমান, পাহৰি এই, সেইটো যে গলিটো মুখা আগৰ মানুহ ঘৰ যে অ অ অ সেই সেই মানুহ ঘৰ যে, সেই মানটোৱে। বিয়া পতা কেইবছৰমান হৈছিলেহে, শুনিছা নাই? অঁ তাৰপিছতে আৰু তোমাৰ হেই, অ তাৰপিছতে সেইয়াই তাৰপিছতে মানুহটো তোমাৰ হেৰি হ'ল নহয় এই, বিয়া পাতিছিলেহে মানুহটোৱে, তাৰপিছত মানুহটো মানে হেই হ'ল এইটো কি, দুদিন মানৰ আগত মানুহটো মানে চুইচাইড কৰিলে। উ
অ কেলে,
এই মানে এইবোৰ মানে তোমাৰ এইবোৰ ধেৰ সমস্যা এইবোৰ ঘৰুৱা সমস্যা টকা পইচা। পইচা সমস্যা, সেয়ে মানে এইবিলাক কি ক'বা আৰু সমাজত মানে এতিয়া সময়ত মানে, উ বহুত মানে মানুহ বিলাকত সেইটো জামানত ফচি আছে ন টকা পইচা খিনি, তাকেই আৰু তোমাৰ সেই মানুহজনী, কিমান মানে অহ কেঁচুৱা হ'ব হৈ আছিলে মানে।
হয় হয়।
অ মানে এতিয়া এতিয়া এতিয়া মানে কি কি মানুহ তেওঁলোকৰ সমস্যা মানে আমাৰ সমস্যা। নহয় জানো? এয়া সমাজৰ মানে মামাৰ মাহী মানুহ বিলাকৰ এতিয়া মানে আহ বেয়াই লাগিছে মানে সেইখিনি কথা এতিয়া হে আৰু এটা কথা চাবলৈ গ'লে সৰু হয় সমাজত সেই মতা মানুহ বিলাকে মানে বেছিক হোৱা দেখা পোৱা যায়।
মানে আচলতে মানে তাৰ কাৰণটো কি মূল আচলতে কাৰণটো কি মানে?
তোমাৰ এই আৰ্থিক কাৰণো আছে দেই টকা পইচাৰ সেও আছে। তাৰপিছতে তাৰপিছত তোমাৰ হেৰিও এইটো কি তাৰ অফিচৰ কথাও কিবা কিবি হেনো আছে।
হয় হয় প্ৰেছাৰ আচলতে অফিচৰ প্ৰেছাৰ।
অ অ পৰিয়ালৰ সমস্যাও আছে। আহ আচলতে তাৰ বিষয়ে পাতিব লাগে। কথা অ এতিয়া তাৰ বিষয়ে এ তোমাৰ ধৰ পুলিচ আহিছে নহয়। এটা ইনভেষ্টিগেশ্যন এতিয়া কৰিছে কৰিছে আৰু কি কি কথা আছে কি কি হেৰি আছে এতিয়া গম পোৱা গ'ল মানে মানুহটো তোমাৰ হৰি ক'ৰবা বেংকত লোন আছিলে লোন আছিলে মানে।
লোন আছে তাৰ অঁ অ'।
তাৰ পিছত মানে? মানে লোন ন আছিলে মানুহটোৰ সি তেওঁ তাৰ মানে বি বিয়া আগত মানে লোন চোন কেনেকে ললে ধেৰ
অঁ অঁ।
তাৰ পিছত তাৰপিছতে অ অ অ তাৰপিছতে তাৰপিছতে মানুহে মানে দিয়া পিছত তেওঁহে অকলেহে চাকৰি কৰে আও তাকো মানে চক চৰকাৰীও নহয় যে চ চ চৰকাৰীও নহয়। তাৰ পৰা তাৰ পৰা। কি হ'ল মানে এতিয়া, সেই মোক চোন মানুহজনী এই। ছোৱালী হ'ব হৈ আছিলে।
হয় হয়।
তাৰপিছতে মানে কি হ'ল, এতিয়া সেইটো সময়ত অ অ তাৰপিছ। অ, তাক আকৌ লোন দিছে। মানে, এপলাই কৰিবলৈ গ'ল। হেয়া তোৰ মায়ে বেংকত তাৰপিছত, বেংকতো তোমাৰ হে এইটো। কি উম বেংকতো তোমাৰ মানে সেই তাৰ পৰা তোমাৰ চিভিল ইস্কৰ বেয়া বুলি কলে নিদো বুলি কৈছে।
হয় হয়।
অঁ। অঁ অঁ অঁ। আহ। অ, এই কি কৈছা আকৌ এবাৰ কোৱা চোন, মানে নেটৱৰ্কৰ অকমান প্ৰব্লেম ইছ্যু দেখাই আছে শুনা নাই ভালকৈ।
হয় হয়।
উম। ম ক